হেল্ল'?
হেল্ল'?
অ' ভইচটো পাইছা?
হেল্ল'?
অ' মাতটো শুনা পাইছা না?
হেল্ল'?
অ' মাতটো শুনা পাছে নাই বা?
হেল্ল'?
হেল্ল'?
হেল্লো? শুনা পাইছা?
মই পাইছোঁ শুনা। তুমি?
অ'। মোৰ শুনা পাইছোঁ। তুমি শুনিছা না? হেল্ল'?
পাইছোঁ - পাইছোঁ - পাইছোঁ। অ', মই পাইছোঁ। পাইছোঁ
প্ৰথমতে কিবা হ'ল- অ' গম পাইছোঁ। প্ৰথমতে কিবা হ'ল চাউনে শুনা নাপায় হোন?
অ', নাই - নাই। এতিয়া কিলয়াৰকে আহি আছে ন' তোমাৰ?
অ' এতিয়া- এতিয়া- এতিয়া কিলয়াৰকে আহি আছে একদম।
উম, কি- ক'ত আছিলা তুমি? আছোঁ এনে। আছোঁ - আছ ছোঁ, এনে আছোঁ এ- ক-। আছোঁ, এনে ফুৰিব গৈছিলোঁ। এনে আছোঁ এতিয়া। তুমি ক'ত আছা?
তুমি ক'ত আছা পিছে?
মই ডিউটিত আছোঁ। । শুনা পাইছা?
অ'। কি কৰি- কামত আছা নেকি?
কামত আছোঁ। তই শুনা পাই আছা নে ভালকে?
পাই আছোঁ - পাই আছোঁ। পুৰা ক্লিয়াৰকে পাই আছোঁ মই। ত- তুমি পাইছা নে মোৰ মাতটো? ক্লিয়াৰ পাইছা ন'?
অ' ঠিকে আছে। হেৰি কাম কেতিয়া ছুটি হয় পিছে তোমাৰ?
কাম মানে মোৰ মৰ্নিঙ তোৰ অ'- এনে ডিউটি ৰাতি তো ছিক্স থাৰ্টি টু ছা- ছাৰে ছয়টাৰ পৰা ছাৰে তিনিটালৈ। অ' ফোনটো আজি মোৰ মানে বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে মোৰ অ'- এক দেৰটাৰ পৰা অ ছাৰে দশটালৈ থাকে আৰু। কৰিব মই যাব লাগে আৰু। নিজকে উ- মানে যেইতা ষ্টোৰখন মানে বন্ধ কৰি যাব লাগে দশটাত। তাকে আজি
অ' তম- তোমাৰে- তোমাৰ এ হেৰি ত্ৰিশ তাৰিখে লাষ্ট আৰু নেকি?
অ' তিৰিশ তাৰিখে মই চাগে আৰু এতিয়া মানে এ নকৰোঁ আৰু বুলি, এতিয়া বহুত টাইম কৰিলোঁ, আৰু কৰিব ইচ্ছা নোহোৱা হৈ গৈছে। মানে সেইটো কাৰণে এতিয়া আৰু অ'- তিৰিশ তাৰিখে ৰাখি দিম। আৰু নিউ কাম কাম বিচাৰিম বাৰু পালে কৰিম জইন কৰিম আপোনাৰ একচুৱেলী কি চেলাৰি এতিয়া একচুয়েলী চিলাৰীটো কম ন মানে কি ক'ম আৰু চেলাৰীটো বহুত কম আছে মানে যিটো অকমান মানে ইয়াৰেই সমান সিমান চেলাৰী কম থাকিলে আৰু সেইকাৰণে ভাবিছোঁ আৰু অকমান বেলেগ ভাবোঁ বেলেগ চিন্তা কৰোঁ এটা জেগাত আৰু কিমান গৈ থাকিব পাৰি।
উম! হেৰি নেক্স মাহত কবাত ফুুৰিব-চুুৰিব গ'লে ক'বা আৰু নে কি
এটা অ এটা প্লেন এটা কৰিব লাগিব বাৰু কি কব দে কাৰণ বহুত কাৰণ দিনৰ পৰা মানে। আমাৰ যোৱা হোৱাই নাই।
গ ন অ-
তাকে কবাত যাও তবে।
এইটো ভাবিয়ে কৰা কবাতটো যাব লাগিছে ভাবে।
আ
আহ ক'ৰবাততো ক'ৰবাত বাৰু যাব লাগিছি বাৰু। অহ প্লেন এটা কৰোঁ অ তোৰ এটা প্লেন কৰিব লাগিছিল এপ্ৰেছ।
এ হে হে হে হে
তৰ তোমাৰ তৰ পি যাব তোমাৰ তোৰ পিছে যাব ইচ্ছা আছে নাই ক
এ, প্লেন বনোৱা, প্লেন টো নাই যোৱাত ৰেদি আছো মই।
উম্ কত যাবা কৈ দিবা আগতে হা।
মানে তোৰ ফুৰিব ক'ত মন আছে আৰু সেটো শুধিছো।
মই মোৰ বিশেষকে মই মোৰ মোৰ ইচ। মোৰ মনালী যাব ইচ্ছা আছে, গোৱা যাব ইচ্ছা আছে বিশেষকে গোৱা যাব। ছে আছে গোৱা চোৱা দেখাই নাপালো বহুত দিনে বহুত দিন কি দেখ- খাই পোৱা নাই বে, এ গোৱা চোৱা যাব ইচ্ছা নতুন জগা ন। সৰু ষ্টেটখন দাখা পাব। নহ'লে পে নে কি কোৱা নেচাৰেল ভিউবিলাক বোলে বহুত ধুনীয়া হয়। বোলে নেচাৰেল ভিউ বহুত ধুনীয়া ওলাই, সাগৰ-চাগৰ আছে এনেকে ৰাইট-চাইড মুখা আছে, ধুনীয়া-ধুনীয়া হেৰি আছে ৰাইড মুখা আছে ধুনীয়া চহৰখননো বহুত ধুনীয়া বোলে। সেইটো মানে এনেনেকুৱা জেগা যাব পাৰিলে ভাল আছে আও। পইচা নাই বৰ্তমান, পইচা ৰাখিবা যাম।
হয় হয় কে পাইছে। পইচা পইচা তোমাৰ বুলিলে বস্তুটো কিনি থলে পইচা ইনক কৰিব লাগিব আৰ্নিং কৰিব লাগিব। তেতিয়াটো আহিব আৰু খুব কথা সেনকা হৈ যায় ত তাৰ মাজ কেনে গ তমাৰ কিবা
কিবা এটা কৰিব লাগিব আৰু, নগলে নহ'ব উপাই নাই চলাব।
কামচাম বাৰু জৰাম বাৰু কামচাম বাৰু ফট মান লে ন। উ।
নাই, থাকিলে-থাকিলে জনাবা।
হয় থাকিলে বাৰু মই নিশ্চয় জনাম মানে মই চাম বিচাৰিম আহ প পত চাম বাৰু যদি। আৰু এডলিষ্ট এডলিষ্ট কি জানা এতিয়া বৰ্তমান টাইমট আমাক টুৱেন্টি থাউজেন লাগে। বা নাইনটিন এইটিন, এইটিনত চবতকে আহিব নোৱাৰে গোটেই উনিভাৰচ হা। হা এইটিন সম ক'ব গ'লে এইটিনটো
এতিয়া বহুত মানে কম নিচা নাই ন। মিনিমাম টুৱেণ্টি ওপৰত লাগে।
টুইৱেনটি পাব লাগে মেনিমাম ঠিক আছে।
মানে নচলে নচলে। গোটেই বস্তু দাম চাম দাম চাম। আৰু ভৱিষ্যতলে বৰ্তমান এনে চলিবৰ কাৰণে কিন্তু পিছলেতো আৰু বেছিয়ে লাগিব।
ঠিক থাকিলে টো কৰি দিছিলো হয়
অ' এনে এনে এটা দাস এনে জা চলিব আৰু সেই সেইটোহে আৰু
খ কমটি লাগে ম ন পিছলৈ তো হা আৰু পিছলৈ যেতিয়া তোমাৰ বয়স। তেতিয়া বয়স বাঢ়িব নো তেতিয়া তেতিয়া আমাৰ বহুত বেছি দৰকাৰ হব ন। ত' সেইটোৱে আৰু এ কি বুলি কয় অ' তাকে ভাবি আছোঁ এতিয়াটো এই ফিফটিন তলত যদি এইটিনৰ তলত যদি পাওঁ। বিশ হজাৰ তলত চালে মই মানে কাম ইমান নকৰো আৰু মানে।
অ', নিজৰ উম নিজৰ এফিচিয়েঞ্চি বঢ় হ'ব দিয়া
তাকে আৰু তোমাৰ এটা চাবি যে তোৰ কাম এটা দিব কলে তোমাৰ কিবা এটা স্ক্ৰীন থাকা হ'লে ভাল হ এইয়াত নাথাকিলে তুমি এক মানে বিশেষ স্কিল যদি এটা মানে যদি স্কিল এটা যদি নাথাকোম কাম মানে চান্স কমি যায়। নাপায় আৰু, চ' আৰু এতিয়া আমাৰ আমাৰ ইমান চিনাকি নাই আমাৰ ইমান এক্সপেৰিয়েঞ্চ নাই ন যে আমাৰ ডাইৰেক্ট ভাল লেভেলৰ পষ্টত ভাল লেভেলৰ পষ্টত তোমাক সোমাই দিব। আ আ মাৰচচ নেে চ' এতিয়া আমাকচ চিনাকি নাই ৰেফাৰে নাই' আমি এাৰ নিজে কিবা এটা শিকিব লাগ তুমি যাৰ ফলত আমি কিবা এটা কাম পাওঁ সেইটো সেইটো আহিব ন। চ, স্কিল সেইটোতো ভাবিছোঁ তাৰ স্কিল এটা কি স্কিল এটা ভাল বৰ্তমান টাইমত মানে কেনেকোৱা টাইপৰ যিটো আম, ফিউচাৰত কাম দিয়ে বহুত বেছি ত কি কিছটা বৰ্তমান দৰকাৰ আছে, কাৰণ গভাৰ্ণমেণ্ট জবটো মানে কি বুলি কয় গভৰ্মেণ্ট দপ্তৰৰত ইমান সজায় পোৱা অৱশ্যে নহয়। এ বহুত টাইম লাগে এইটো বস্তাটা আচ্ছা প্ৰথমতে বাৰু প্ৰথমতে বাৰু যদি আমি এবাৰ দুবাৰ ট্ৰাই কৰিব পাৰো মানে অ এক বছৰ পছত দিলোৰ বাৰু কাৰণে ঠিক আছে। তাতে যদি গম পাওঁ অ' আমাৰ দূৰ দূ চান্স বহুত কম আছে ন। পোৱাত যদি দূৰ দূৰলৈ কেইটা চাঞ্চ নাই বা আমি নিজৰ ইমান ইফিচিয়েঞ্চি ইমান নিজৰ পিয়েল নাই যিটো আমি বৰ্তমান নোৱাৰো। বৰ্তমান হা চেষ্টা চেষ্টা। ত তাৰপিছত আমি নোৱাৰিলো। তাৰপিছত আমি এবছৰ দুবছৰ ট্ৰাই কৰাৰ পিছত আমি সে লাইফটাইম গৱৰ্ণমেণ্ট জবৰ কাৰণে লাগি থাকিব নালাগে। কিবা এটা ভাল স্ম কেলে বেলেগ এটা জব প্ৰাইভেট জবত ম
মিনিমাম দু হেৰি দুই বছৰ এটা দিব লাগে কাৰণ এবাৰতো কামৰ হ'ব পাৰে নহ'ব পাৰে সেইটো। নিজৰ বা কিবা এটা কমি থাকিব পাৰে কিন্তু দুবাৰত গম পাই যাব যে ইমান খিনি কমি আছে। চে, ত বজোৱাৰ পিছতে বেছ টাইম ৱেছ কৰি লা নাই মোৰ মোৰ মোৰ হিচাপতো এইয়ে যে এই দুবাৰ বহুতে মানে তিনি চাৰি বছৰ মান ন যে সিহঁতৰ মানে এটা নিজৰ এডিকশচন এটা হৈ যায় পিছত ইফালেও নহব সিফালেও নহব এ দুই বছৰ মান ট্ৰাই কৰি পেলাই বেলেগ স্কিল চাই ভাল আৰু।
ঘৰ হিচাপতো দুবছৰ টকা গৈছে দুবছৰেতো অকমান একঘণ্টা এটা স্কিলত দিব লাগে। ঠিক আছে, যদি তুমি যদি যদি এটা মানুহ এটা একো কাম কৰা নাই সি অকল গভৰ্মেণ্ট জবৰ প্ৰিপাৰেচন কৰি আছে। হা তেতিয়া কাম কৰা নাই তেতিয়া কছতিয়া কাম কৰা নাই গব গৰ্ভমেন্ট ৰিপৰ্ট পিপেৰচন কৰি আছো, অ তাৰ লগত তাৰ লগত নোৱা পচিবল নহয় তেতিয়া, আমাৰ তাৰ লগত ষোল ঘণ্টা, আঠ ঘণ্টা যদি হয় তাক ষোল ঘণ্টাৰ ষোল ঘণ্টা আঠ ঘণ্টা সি গবৰ্ণমেণ্ট যব পিপেৰচন আৰু একঘণ্টা স্কেল দিব লাগে
অ।
মানে জবটো নাপালে সি স্কিলটো, দুবছৰ নো কি হলেও তাৰ স্কিলটো পাৰফেক্ত হল আ চাৰ ই হাচিল কৰে, তাতে সেই স্কিলটোৰ মানে জৰিয়ত সেইটা কথা বতা পায় আৰু। তাতে সি এটলিষ্ট বেৰোজগাৰ নহয় আৰু বেৰোজ হৈ নাথাকে আৰু মানে কি ইমান তাৰ ডিগ্ৰী আছে, তাৰ তাৰ ইমান ডিগ্ৰী আছে তাৰ ইমান নলেজ আছে বাট চলটো গৰ্ভমেন্ট জব পাই গ'লে আজিকালি সপোন বুলি কব পাৰা মানে ইমান সহজে কোৱাটো ইমান মানে চব মানে ইমান তাৰপৰত তোমাৰ কিমান অ তাৰপাছত এনে পেপাৰ লিক হয় কিবা লিক হয় পেপাৰ লিক হয় কিবা লিক হয় চ' অ চ' সেইকাৰণে অ সেইকাৰণেতো মই সেইকাৰণে ভাবিছো এইবিলাকতো বাৰুতিয়া তলে তলে পেপাৰিক চেপাৰিক হৈ থাকে ঠিক আছে বা পইচা দি দিয়ে এনেকুৱা বোতে সোমাই থাকে এইবিলাক চ' কি ঘৰ মই না নহয় যি গভাৰ্ণমেণ্ট জবৰ তুমি এপ্লিকেচন কৰিব নালাগে, গভাৰ্ণমেণ্ট জবৰ এপ্লিকেচন
কৰিব লাগে কৰিব লাগে চবে এবাৰ এবাৰ ট্ৰাই কৰিব লাগে।
কৰিব লাগে কি আৰু কৰিব লাগে জানা কাৰণ যাতে লাইফত আফচোচ নাথাকে মই গভমেট ত ইনভেশন নকৰিলো ম ভাল পিছত চ গৰ্ভমেন্ট জবৰ ক্ৰছিং কৰাব নাযায় যা তে যাতে কিবা নহয় কিবা এটা মানে অ আৰু একচুৱেলি গমেণ্ট জবক নিৰ্বাচন কৰি মানে তোৰ ইংলিছটো মেছটো আৰু ৰিজন বহুত দৰকাৰে হয় মানে ফিউচাৰবিলাকত চত লাগি থাকে ঠিক আছে তাৰে মেটছতো বহুত জেগাত বহুত জেগাত লাগে মেথচটো।
ক ইংলিছতো মেইন লাগিবই, ইংলিছ নহলে যে তোমাৰ একো হেৰি নহয় অ।
ত' সেইকাৰণে মোৰ মোৰ হিচাপত গৰ্ভমেন্ট জব কৰিব লাগে আহ।
ঠিক এমা গাই কাম চাম ভালকে কৰি খাইছিলে হলো চবে, কিবা না কিবা এ শিকাত লাগিলে, পাৰি আৰ কিবা এটা শিকিব ল টাইম ৱেষ্ট কৰি উ দ্বাৰা।
অ। অ। বাকি তোৰ খবৰ পাতি ঠিকে আছে ন হেল্ল' হেল্ল'
এতিয়া, অ দিয়া দিয়া হ'ব দিয়া নে কি ক? ঠিকে আছে, কি ন কৰিব আছো এনে। ঠিকে আছে ঠিকে আছে ঠিক থাকে চলি আছে।
ন এটা জেগাত যাব লাগে মানে তেল আনিব লাগে পেট্ৰল আনিবলে তাকে সেই পে কি বুলি কয় সেই পেট্ৰল খিনি আনো আনি এহ তাৰ পিছত কাৰ্ডৰে এটা বেলেঞ্চে কৰিব লাগিব বোলে এটি এম কাৰ্ডৰ এই বলেঞ্চটো চেক কৰি আহো অ ঠিক আছে দিয়া হ'ব দিয়া ঠিক আছে
জা